হেল্ল' আহ শুনা পাইছা।
পাইছোঁ পাইছোঁ পাইছোঁ উম ভাল ভাল এতিয়া কথাটো কিন্তু এনেকুৱা ধৰণৰ যে
উম
এনেইতো ভালেই কিন্তু কথাত এটাহে চিন্তা কৰি আছিলোঁ
কোৱা কোৱা
মানে ধৰক কি হয় জানেনে মই মানে কেক এটা বনাব লাগিব আছে দেই
বা কেকো বনোৱা তুমি কেকো বনাই থাকা খাও বোলো মাজে মাজে
অ মাজে মাজে বনাও কিন্তু বহুত টাইম হ'ল মানে কেব প্ৰদাৰ
গম পাইছোঁ ত আগতে এই বহুত দিনতে এটা খাইছিলোঁ তোমাৰ হাত এহে বৰ টেচটি আছিলে কিন্তু এতিয়াও বনোৱা নে অহ তাকেতো হ নহয় সময় তিনিবছৰমান আগত তে খাইছো
অ অ অ অ অ এই মানে এ আপোনাৰ চেনী বিলাক বহুত ইউজ হয় যে এ সেইবিলাকৰ সেই এতিয়া মানে অকণমান বাট পৰি গ'ল বস্তুটো কিন্তু এতিয়া সমস্যাটো সেইটো নহয় মানে এতিয়া মানে বেলেগ এটাহে সমস্যয়াত পৰিছো
এতিয়া
অ মানে কথা তো হ'ল যে মোৰ দু দিন মান ধৰক এনেই এ কেক এটা বনাবলৈ খুব মন গৈ আছে আৰু তাৰ পিছত মই ভাবিছো চ' কেকটো মানে এ বনোৱাৰ আগত বহুত খিনি যা যোগাৰ কৰি থ'ব লাগে যে
এ,
নহয় জানো উম বাচনো লাগি যায় ত' মই ভাবি আছো এনেকে। কোৱা মই কিবা প্ৰিমিক্স বনাই পেলাই থৈ দিব পাৰোঁ নেকি যাতে মোৰ কেক বনাব মন গ'লেই মই লগালো প্ৰিমিক্স টো দি দিলো আৰু অ' লগালগ বহাই দিলো। কিন্তু বজাৰত। সেইটো নহয় হা বজাৰতো মোৰ মন নাই মানে।
ত' বুজিছোঁ।
অ' তো। অ' আপুনি তেনেকুৱা কিবা জানে নেকি যিহেতু আপুনিও বনাইছিলে আগতে।
মোৰ মোৰতো মোৰতো যোগ হ'ল বুলিয়ে ক'ব পাৰি আৰু ন। বনোৱা। তোমাৰ এতিয়া তেনে। কোৱা যদি কিবা আছে ঘৰতে মানে ৰাখি থব পৰা বনাই পেলাই। মোৰ সেইটো কিন্তু আইডিয়া টো নাই দে। আৰু কেক চেক। আকৌ মানে আজিকালি কি হৈছে জানো মিঠা বস্তুটো সিমান খাব মন নোযোৱা হ'ল দেখোন মোৰো। কিবা খাবই মন নাযায় অ' এ কেতিয়াবা কিন্তু এনেকুৱা মন যায়। যাপ নহয় মানে যেন গোটেই দোকানখনেই খাই। হেল্ল' কিন্তু আকৌ দোকান খলৈ গ'লে মানে। আকৌ মন নোযোৱা হৈ যায়।
উম, নহয় এটা এটা টাইমত মানে এনে। এনেকুৱা হয় এটা ইজত। যে মানে বাহিৰৰ বস্তু মন নাযায়গে আৰু।
সেইটো হ'ব পাৰে উম উম হ'ব পাৰে অ' কিন্তু এবাৰ তুমি বনাইছিলা মিঠৈ দি বনাইছিলা নেকি ন চেনি নিদি সেই। এক।
অ - অ -অ- অ মই মিঠৈৰে বনাইছিলো অ'
কিন্তু মোৰ মুখত লাগি আছে দেই এতিয়াও টেষ্ট।
অ' বা হয়নে? সেইটো এ সেইটো মই যিমান দূৰ মনত আছে সেইটো চাগে মই দুটা বেত পিছত বনাইছিলো নেকি ন প্ৰথমটো ভাল হোৱা কাৰণে বুলি গৈ পেলাই আকৌ নেক্স এটা বনাইছিলো নেকি
অঁ তেনেকুৱাই কিবা এটা বনাইছিলা কিন্তু প্ৰথমটো খুব ভাল হৈছিলে মানে তুমি মিঠৈ দিছিলা আৰু তাৰ মাজত তোমাৰ হেৰি শুই আছিলা অঁ ডাৰ্ক চকলেট দিছিলা নেকি অঁ ডাৰ্ক চকলেট কিবা দিছিলা
আছে আছে মোৰো মনত সেইটো টেষ্ট মানে মইয়ো পাইছিলো মানে মোৰো পচন্দ হৈছিলে অহ অঁ অঁ অঁহ নিশ্চয় নিশ্চয় মই আকৌ বনাম মানে কি মোৰ এতিয়া কাহানীটো মনত পৰিছে ৰ'ব এ এনেকুৱা হৈছে যে প্ৰথমটো বনালো তাৰ পিছত আপোনালোক চবে ভাল চব তাৰপিছত মোৰো ঠিক লাগিলে খাই পেলাই এ মানে সোৱাদ এটা এটা আছিল আপুনি কৈছে কিবা এটা সোৱাদ আছিল সেইটো আৰু তাৰ পাছত আকৌ ছেকেণ্ড আকৌ ভাবিলো যে ছেকেণ্ড বেচ আকৌ' বনাওঁ তেনেকে কিন্তু ছেকেণ্ড টাইম সিমান খিনি না
নাছিলে প্ৰথমবাৰ আছিলে অ অ অ অ হয় হয়
দিয়ক অঁ অঁ সেইটয়ে চাগে লাষ্ট কেক আছিল হ'বলা
যানো তাৰ পিছত লগো পোৱা নাই নহয় বহুতদিন
বহুত দিন হ'ল নাই নাই এ লগ পোৱাও বহুত দিন হ'ল তাৰ পিছত এতিয়া বনোৱাটোও বাদ গৈছে ছে বাৰু মই হঠাৎ আজিহে কথাটো ভাবিলোঁ মানে
আচ্ছা আচ্ছা উম উম অঁ হা হ যদিও আছেও মই বস্তু মানে আইডিয়া নাই মই তোমাক সেই বিষয়ে মানে একো বিশেষ দিব নোৱাৰিম তাত
বুজিছো মই মানে সৰু সুৰাকে অলপমান ৰিচ চাৰ্জ কৰিছিলোঁ দেই এ কিন্তু মানে মোৰ অকণমান তাত তাতে অকনমান ডাউট এটা আছিল কি মই প্ৰথমে ৰিচাৰ্জটো কি কৰিছিলো সেইটো কৈ দিওঁ অলপ এ যে মানে মানুহ এজনীয়ে কৈ আছিলে এ যে শুকান বস্তু খিনি যেনেকে জেনেকে ময়দা তাৰপিছত আপোনাৰ চেনি গুৰিটো আৰু বেকিং পাউডাৰ বেকিং চডা কক' পাউডাৰ সেইখিনি বস্তু বস্তু সেইখিনি মানে গোটেই খিনি মিক্সিত এবাৰ সি লৈ পেলাই চালনিৰে মানে চালি আৰু কিছুমানে হেৰি দিয়ে নিউত পাউডাৰ দি দিয়ে যাতে অকমান পানী দিলেই মানে ফুলটো হয় পিছত কেক কাপ খিৰো দিব পাৰে বা পানীও দিব পাৰে প্ৰিমিক্সৰ কথা কৈছোঁ ত মানে মিল্ক পাউডাৰ দিয়ে
কিন্তু মি পাউদাৰটো যদি মানে বতাহ লাগে সেইটোতো মানে ধৰা কেতিয়াবা
গোট খাই যাব হয় হয় সেইটো সেইটোৰে এটা মানে এনে কথা ত' তেখেতে সেইটো কথাও কৈছিলে যে এ এয়াৰটাইট কণ্টেইনাৰত থ'ব দিছে মানে
আঠ
বস্তুতটো গোটেইখিনি মি এ মিক্সিত জে এনে উ এই বাৰ পিচিপেলাই চালি পেলাই এটা এয়াৰটাইড কণ্টেইনাৰত থব দিছে, অ এতিয়া কথা তো হ'ল জে ফ্লেভাৰ দিব বিচাৰোঁ কাৰণ মই মানে চৰা নাই যে সেই ভেনিলাইচেন্স মাৰ্কেটৰ দিম বা ইউচ কৰো বুলি ফ্লেভাৰ দিবলে হলে মানে মই ভাবি আছো হেৰি কৰো নেকি ইলাচিকে গুৰি কৰি দিও নেকি
অ অ সেইটোও পাৰা ইলাচিও দিব পাৰা নহলে তুমি বনাও তে যদি তুমি ধৰা সেইটো সময়ত ধৰা ফ্ৰুটচ কিবা এভেইলেবল থাকে চিজনৰ তাৰও ধৰা কমলা হলে কমলা এ ৰহ তেনেকে দিম পেলাইও মানে বনাওঁতে দিব পাৰা মিক্স কৰি আগতীয়াকো থব নোৱাৰে ন উম সেইবিলাকো দিব পাৰা
এটা বুদ্ধি মনলৈ আহিলে উম বাকলিতো বাকলিতো অ অ ঠিকে ঠিকে সেইটো গুড়া কৰি পেলাই তাত দিব পৰা যায়
পাৰি পাৰি পাৰি সেইটোও পাৰা সেইটোও পাৰে আৰু তো তোমাৰ আৰু তোমাৰটো এইটোও পাৰে ন যে মানে মানে পাৰে মানে কেনেকৈ বনায় মই সেইটো নাজানো দেই বজাৰত যে ধৰা পায় ন ভীমকলৰ পাউদাৰটো যে ত অলপ পাউডাৰটোতো ধৰা বনায়। ত' ভীমকলৰ পাউদাৰটো কেনেক কে বনায় সেইটোৰ ওপৰত কিন্তু মই মানে ময়ো ভাবো কেতিয়াবা চাম বুলি কিন্তু পাহৰি পাহৰি যাওঁ এ তেনেকে ধৰা আমিতো কলটোতো ঘৰত ধৰা থাকেই ন এভেইলেবল ত' সেই কল তন পাউদাৰ কেনেকে কৰিব পাৰি সেই বস্তুটো অকণমান জানি ল'লে
উম অহ তেতিয়াহলেতো ভীমকলৰ বাকলিটোৱে লাগিব চাগে সেইটোৰ কাৰণে
উমহ সেইটোহে মই ক'ব নোৱাৰো দেই ভীমকলৰ বাকলিটো কি এনেও টো ভীমকলৰ বাকলি বাৰু আমি খাৰ বনাবৰ কাৰণে ব্যৱহাৰ কৰোঁ কিন্তু এয়াত এতিয়া এত টো বস্তুত ভীমকলৰ বাকলিটোৱেই দিয়ে নে, ভীমকলৰ এই পাউদাৰটো কেনেকৈ বনায় সেই টো নাজানো কিন্তু দেই।
এইটো আপুনি ঠিক ধৰিছে। মোৰ মতে এনেকুৱা হৈছে নেকি বাৰু কত থাটো কিন্তু, মানে মই কি ভাবিছ তো এ, কল টো চাগে একেবাৰে ডিপ ফ্ৰচ কৰি পেলাই টান হৈ যায় ন? টান হৈ গুৰা কৰি পেলে, তেনেকে বনায় নেকি বাৰু?
জানো সেই বিষয়ে মই মানে প্ৰত্যেকবাৰে ভাবো। আ, মনত পৰোঁতে ভাবোঁতে চাম বুলি ভাবোঁ, আকৌ পাহৰি পাহৰি থাকোঁ। মানে বোলো অনলাইনত চালেতো পোৱা যাব ন কেনেকে বনাই পাওদাৰটো, অ', এতিয়া মনত পৰোঁতে এবাৰ চা লাগিব
ঠিক কে, আচ্ছা আপুনি ভীমকল বুলি কওঁত তে মোৰ আৰু এটা কথা মনত পৰিলে। মই এটা কথা ভাবিছোঁ, কিমান দূৰ হয় নহয় আপুনি মোক ক'ব। এই ভীমকলৰ যি টো গুড়া ৰেডিমেড যে কিনিব পায়।
উম।
এ সেইটোতো জল পানেই হয়। পানী ঢালি পেলাই খায় নহয় জানো? ত' সেই তোৰ আমি যে কেকত যে ময়দা বা কিবা আটা তেনেকুৱা দিও য সেইটোৰ জেগাত যদি ভীম কলৰ সেইটো গুড়া দি দিয়া যায়, কেনেকুৱা হব বাৰু?
অ পাৰি পাৰি, কিন্তু মোৰ মতেদি সেইটো নুফুলিব নেকি ইমান বেছি!
অ'। অ', কব পাৰে।
ময়দা নিদি তুমি চুজিৰ কেকো বনাব পাৰা, চুজিৰ কেকটোও ভাল হয়।
উম, উম, উম। ঠিকে কৈছে, চুজিৰ তেতিয়া প্ৰিমিক্স প্ৰিমিক্স বনাই থলেও একো নহব চাগে ন?
চুজিটো মোৰ মতেদি তুমি নবনালেও হ'ব একো, কি কৰিব পাৰি চুজিটো অকণমান সময় তুমি তিয়াই থ'ব লাগে অকণমান সময় পানী দি পেলাই বা গাখীৰত অকণমান সময় থৈ দিব লাগে সি কোমলিল লও কোমলা লৈকে আধা ঘণ্টামান থলা ধৰা তাৰ পিছত ডাইৰেক্ তুমি? তাতে অকণ বেকিং পাউদাৰ বা চেনি দিলে চেনি মিঠৈ দিলে মিঠৈ দি পেলাই ডাইৰেক্ট ভিত দিবই পাৰা মানে আমি ধৰা কুকাত বা চচত বনাওঁ ন এই সেইটো কিন্তু বৰ বিশেষ নুফুলে কিন্তু খাবলৈ বহুত ধুনীয়া হয়
উম কৰি চাব লাগিব তেতিয়াাহলে তেনেকে তাকে মই ভাবি আছিলো
উম সেইটোও পাৰা আৰু আমাৰতো ধৰা ফল মূলবিলাক ঘৰত থাকেই ন তুমি ধৰা প্ৰিমিকচ টো বনালা বনাই পেলাই থৈ দিলা যি। তেতিয়াই তুমি বোলে ভাবা ফল মূলো আছে ঘৰত মই আজি কেকটোকে বনাওঁ তুমি তেতিয়া হে ফল মূলৰ ৰস বা সিহঁতক অকণমান পে'ষ্ট কৰি তাতে দিলে অকণমান চেনীৰো নিদিয়ে চেনি নিদিলোঁ হ'ব চেনিটো কম চেনিতে বনাব। পাৰা। ন আৰু তুমি ধৰা ঘৰতে খাবা অ বেচিবৰ কাৰণে হলেতো তুমি আৰু হেৰি পাৰিলা প্ৰেমিকচ কৰি অ অ অ অ তেতিয়া আৰু অকণমান তেতিয়া তুমি সিমান পৰিমান হৈছ চেনিটো নিদিলেও হ'ব উম
অ সেইটো। হয় চেনিটো ইউজ নকৰাই ভালে হে -হে উম ঠিকে আছে তেনেকুৱাই কৰিম ৰ'ব আপুনি যিটো কৈছে মই জনাম বাৰু কেনেকুৱা হয় আৰু আহিব নিশ্চয় চয়।
অ', যাম, যাম তুমি বনাবা মোক ক'লেই হ'ল, আৰু বনালে মোক ক'লে হ'ল বোলে আজি যা বনাম আহিবা। গুচি যাম উম, ঠিক আছে দিয়া অ', অ', ৰাখিছোঁ দিয়া অ'।